হেল্ল' অ', অ', কি কৰি আছে, অ', পাইছোঁ।
এ স্কুলৰ পৰা আহি পেলাই অ, ভাত পানি খালো, তুমি?
এয়া ভাতকেইটা হ'ল। এতিয়া আলু খিনি কাটি লৈছো চব্জি বনাও আলুৱে কোমোৰা জালি। কঁঠাল গুটি এনেকে চব্জি বনাবলৈ লৈছোঁ।
কিয় এতিয়াহে বনাইছা যে, সেই আহোঁতে খাই আহা নাছিলা মানে।
আহোঁতে এই কালি ৰাতি ভাত আছিল যে কালি হেৰি মাহত আহিছিলে ৰাতি
উম, উম,
হা, সেই ৰাতি ভাত আছিলে সেই ভাতে হেৰি খালোঁ পটল ফ্ৰাই কৰি তাকে খাই গলো, ঠাণ্ডা ভাত আৰু পানী তিয়াই পেলাই। এতিয়া কৌ এ সবজি অ', বনাইছোঁ।
ভণ্টিহত নাই জানো?
কালি গল।
কোৱা সেই ঘৰলৈ গৈছেনে?
ৰাতি গলো এ তোমাৰ ধম মানুহজন আছে মা আছে।
অ', অ', এতিয়া কি গোটেই কেইজনলৈকে বনাইছা?
নাই কোনে কোনে খাই মানুহজনে মোৰ লৈ বনাইছোঁ মা খাব ছাগে
উম, উম, উম, উম, উম,
ৰাতিপুৱা সময় নহল ইয়াকে এটাও লাগিলে নো কি হব এতিয়া বনাই খাবই লাগিব।
অ', নিজৰ খোৱা বোৱাতো আৰু খাবই লাগিব পাৰিবই লাগিব।
কষ্ট পৰীক্ষা পৰা আহিবলৈ টানেই পাওঁ আকৌ
উম, উম, তাকে মই বোলো ইমান সময় এতিয়া গৈছে গৈ পেলাই আকৌ সেইখিনি সময়ত আকৌ গৈ পেলাই ভাতকেইটা খাব মন যায় ন বনাই থকাল এলাহে লাগে তোমাৰ তথাপিও এতিয়া হেই চিংগুল মানুহ কাৰণে আৰু ন সেইটো বনাই কৰি কুকোৱাটো ভাল কিন্তু মোৰ আকৌ এলাহ লাগে গৈ পেলা উম, এতিয়া সিত তেনেকে নাথাকে দে যিও গৈ পেলাই চিধা মানে ভাতকেইটা খাব পালে ভাল লাগে আৰু বনাই কৰি থাকিবলৈ মানে
এলাহ লাগে চিধা মানে আহি পেলাই ভাতকেইটা খা অকমান জিৰাব মন যায় আৰু ন ভাতকেইটা খাই বোলো অকমান জিৰা ব মন যায় আৰু।
অ', ঘৰৰ কঁঠাল নে এনে কিনি অনা?
এ ঘৰৰ এইদিনাখন এই তাৰ পৰা আনা। ঘৰৰ পৰা আৰু আমাৰ হে কোমোৰা অ', অ', সে কোমোৰা জালি এফাল আছিলে কালি ৰাতি সে দালিত দি পলে আধা ৰৈছিল সেইখিনি হেৰি কৰিছোঁ কাটি বিলাক কঁঠাল গুটি আলু পটল সে একেলগে মিলাই পেলে ধূপ ধপকে বনাই লওঁ আওঁ বোলো তাকে খাওঁ বেলেগ বনাই নাথাকো আওঁ। ভোকো লাগি আহিছে।
অ', তাকেইতো আকৌ ভোক লাগিছ ছে যদি আকৌ ইয়াৰ পৰা গৈ পেলাই বোলো বনোৱা কৰা তাকে সুধিছোঁ আকৌ এলাহ নালাগিব নি কিবা।
লাগে এতিয়া উপায় নাই আৰু। হেৰি ৰাতি মাংস আনিছিলো। সেই ব্ৰইলাৰ কে আনিব দিলো এক কেজি মাহত আহিছিলে তাৰমানে কালি ৰাতিয়ে আঠটা মানত। সেই অ'-অ, আমাৰ ঘৰৰ পৰা। মৰিগাঁওৰ পৰা। গোটেই কেইটাই আহিছিলে তুমটুম লৈ পেলাই, অ' গোটেই কেইটাই ভাইটিও আহিছে। ৰাতি দহটা বজাত গৈছে। এনেই আলহী খাব আহিছে মানে হাহু অ', মাংস খাই।
তেনেকে খালে ইমান আপত্তি নাই নাখালেহে।
অ', নাখালে দিগদাৰ। আগতে মানে ঘৰত এই অকল গৰু কেইটাহে আছিলে যে। ভাল আছিলে এতিয়া হাঁহো পুহি লৈছে ভাইটিয়ে।
উম।
হাঁহ সূপাও আনি লৈছে পঞ্চাশ ষাঠিটামান আনি লৈছে। সেই এতিয়া হাঁহ কেইটাৰ কাৰণে মানুহ আহিব নাই সেই গৰু হাঁহ বান্ধি কৰি দানা চানা দি থৈ পেলাই আহিছে আঠটা মানত পাইছেহে ৰাতি।
আদৌ মানুহক কৰ্ম মই জীৱন কৰ্ম কৰিছে ভালে হৈছে তেনেকে থাকিবও লাগে ন এনে- এনে থাকিলেনো কোনে দিব জীয়াই থকা দিনকেইটা অ' জীয়াই থকা দিনকেইটা কৰ্ম কৰিবই লাগিব আকৌ।
অ'। তাকে কৈছো এ দে ন। কি মানে। হাঁহ হাঁহৰ সিহঁতৰ কামৰ, সৰু সৰু হাঁহ এয়া আমাৰ কি হাঁহ বুলে কওঁ, অ'।
নাই লোকেল হাঁহ।
লোকেললে অ লোকেললে হ'ব।
উম- উম, তোমাৰ লোকৰ ঠাইও আছে ধুনীয়া ন।
অ' আমাৰ ঠাই আছে বহুত ডাঙৰ বাউণ্ডাৰী মহল যে।
ধুনিয়া তাত আও মানে পুহিবলৈ, অ' ভাল। এতিয়া বোলে হেৰি এ সেই তাৰ পোৱালিত আচি টকাকে আনিছে নহয়।
উম- উম।
জোৰা বোলে এহাজাৰকে বিক্ৰী কৰিব।
অ', ডাঙৰ হাঁহ মানে ডাঙৰ জাত
ডাঙৰ হাঁহ অ' ডাঙৰ হাঁহ হেৰি অ' ছমাহ অ' তিনিমাহৰ পাচত হেৰি বিক্ৰী কৰিব হয়। নব্বৈ দিনৰ পিছত, টো পোৱালি যে আনিছে নহয় নব্বৈ দিন যেতিয়া হ'ব মানে
উম উম- উম। ভালে হৈছে তেনেকে উম, আকৌ সেই দানা পানীতো তাৰ পৰা দি পঠিয়াইছে।
দানা পানী কিনি আনিছে। অ', তাৰ-তাৰ পৰাই তাৰ পৰাই অ'। তাৰ পৰা আনিছে আকৌ আমাৰ আমাৰ ঘৰতে কিবা কিবি অমিতা কচু চচু তেনেকে হেৰি কৰে দানাৰ লগত মাকৈ খুন্দি আনিছে।
উম নহয় হেৰি অকমান ডাঙৰ হলে সেয়া নিজে খুৱাব পায় ধুনাকে কচু আৰু কিবা দানা।
অ সেই তেনেকে খুৱাইছে ডাঙৰ হৈছে যে।
অ বাকী সৰুতে তাৰ পৰা দিয়া দানা আকৌ দানা তুমি কিমান কিনিবা ন প্ৰফিটটো হব লাগিব।
হয়।
দানা লগতে এয়াও মাজে মাজে কচো আৰু অমিতা তেনেকে বইল কৰি পেলাই। আৰু একেবাৰে ধান খাব পৰা হ'লে
ভাত দিয়ে। অ এতিয়া কলা কচু বইল কৰি দিলে অমিতা কলা কচু কৈছো ব দাদা মাকৈ ঘৰতে উলিয়াব ধৰিব। মাকৈ গোৱাটো দিয়ত
মাকৰ খেতি কৰিছিল মানে?
আহ তাক অলপ কৰিছিলে। সেইটো কাৰণে মানে মাকৈও হেৰি খুন্দি আনি থৈ দিছে মেচিনত। মিলাই মিলাই দিয়ে আৰু হাঁহ বোৱাল কেইটা সোনকালে ডাঙৰো হৈছে। আমাতকে বোলে সে আগতে আমাৰ ওচৰৰ মানুহ কাৰব কাৰোবাৰ আনিছিলে সিহঁতৰ বোলে হাঁহ ইমান ডাঙৰে হোৱা নাই। যিমান মানে আলপাচন ধৰিব পাৰে
অ যিমান খোৱা বোৱাত- মান তেতিয়াহে আৰু অ দানা পানী দিলেহে ন নিদিলে নো কত
অ অ নিদিলে ডাঙৰ নহব নহয়
উম ভালকে খুৱাব কৰিব এনে হেৰি কৰিলে আৰু পালিচ কৰি থাকিলটো ডাঙৰ হ'বই আৰু ন।
অ হ'ব তাকে বাবুৱে কৈছে ৰ চোন বাৰু। অ অ হয়। তাকে ভাইটিয়ে কৈছে উম তাকে সি কৈছে ৰ চোন কৰি চাও বাৰু কি হয়?
উম। আমাৰ ইয়াতো কৰিছিল পুষ্পাহঁতৰ সিহঁতৰ আকৌ সেই দুশ দুশ আনে যে হাঁহ। প্ৰথমতে দুশ আনিলে। এই হেৰি পুষ্পা যে আমাৰ তুমি পাইছিলা নে জানো তাই পঢ়িছিল যে আমাৰ ইয়াৰ পৰা চালচিঙাৰ পৰা যোৱা যে এই হে পুষ্পা মানে হে বৰমাক আও প্ৰথমতে সেই চাৰিশ আনিলে চাৰিশ আাৰ পিছত এ দুশ বিক্ৰী কৰিলে আৰু দুশ দুশ মানে বিক্ৰী কৰোৱাৰ লগে লগে আৰু লগত লগত দুশ মানে আনেই।
অ অ লগতে আনে।
অ লগতে আন কয় তেনেকে দিয়ে যে। অ। ভালে দিয়া কৰিছ যদি একেবাৰে এনে উম
মানে কি এই এইখিনি যেতিয়া এইখিনি যেতিয়া লৈ যাব তেতিয়া মানে তাতকৈ আৰু মনাখিনি তাৰানে অলপ সৰহকৈ আনিব আৰু।
উম উম।
তেনেকে মানে বিনেটো ডাঙৰ হয় আৰু এতিয়া হেৰিটা গছে পঞ্চাশটা আনিছে। এটাত বোলে আশী টকাকে লৈ য ওলাই এতিয়া ব অফিচ লৈ লও মানে এটা কাষতে দিব হাজাৰ এ হাজাৰ আৰু জোৰা।
তেন্তে ভাবি চা আমি আনোতে এটা আশী টকাকে আনিছিলো বহুতখিনি লাভ ন।
অ বহুতখিনিয়ে লাভ। তাতে আকৌ দানা পানী খিনি যদি নিজে ঘৰতে বনাই কৰিৈ ক ডাঙৰ দীঘল খুৱাইছে তেতিয়াহ'লে বহুত খিনিয়ে প্ৰকৃত হয় এ ঠাই অভাবৰ কাৰণে এতিয়া তোমালোকৰ যদি আহল বহল ঠাই ধুনীয়াকে পাৰিবা তেনেকে আমাৰ এতিয়া ঠাইখিনিৰ কাৰণে
ময়ো কৈছো তেখেতেতই এইটো চাম এইটো চাম পুহি ল যদি এইটো চাম লা হ হয় নিচিনা বা অহা বা ময়ে তামমাক কিনি দিম দে পুহি দিবি বুলি কৈছো কি হয় আৰু তাতে মানে আৰু ময়ো পইচা দিম নেক্সট বাৰ
তাকেতো ডাঙৰ কৰিবলে বিকিহে কৰিব লাগে ন
অ সিহত অফিচ প লৈ যাব
অ সেইটোতো হেৰি কৰিব ন উম উম উম ভালে কৈছে দিয়া তেনেকে আনিছো
অ সেইটো মানে যোগাযোগ কৰি লৈছে আৰু
দিয়াচোন বাাৰ সি অনাৰ পিছত তুমিও আনিলোৱা
অ অ মই মানে হেৰি কৈছো আমাৰো ইয়াত মহলতটো সৰুৱে তাক মই কৈছো মই কিনি দিম তই পুহিবি বুলি কৈছো আৰু
অ
তাত মানে ডাঙৰকে ঘৰ চৰ বনাই লৈছে আমাৰ মহলটোও ডাঙৰ যে
উম উম ধুনীয়া মাটি বাৰী আছে আকৌ তোমালোকৰ বহল বহল এনে বহল ঠাইে লাগে
গখল াই লাগে এতিয়া সিহঁতৰ চৰিবলৈ শিয়াল আছেতো আমাৰ তাত িয়াল থকাৰ কাৰণে গোটেই বাউণ্ডাৰীটোো নেট বেৰিব লগা হৈ হৈছে থাকাত ঘাঁহ খিনি থকা ঠাইতো আৰু নেট বেৰিবলৈ আকৌ তাৰ ভিতৰতে এটা সৰুকে গাঁত খান্দি দিছে
উম
এ গত খ দি দিছে তাৰ পিছত আকৌ হেৰি মানে পুখুৰী এটা বনাই পেললে ধুনাক আৰু এটা ওচৰতে ঘৰ বনাইছে সেইটো তলা চলা লগাই ৰাতি থৈ দিয়ে আৰু মানে হাঁহক এটা
উম উম উম
বাহু আছে যে সে মানে ধুনীয়াকে বেও বাউণ্ডাৰী মাৰি দিছে ঘৰতটো ওৰহকে বনাই ধুনীয়াকে থাকে আৰু হাঁহ কেইটা তোলা মাৰি থয় ৰাতি
উম হা পঢ়িলে ভাল এ ছাগলী তাগলী পঢ়িলেহে বৰ অসুবিধা হয় বিশেষকে
পুহিলাই ছাগলীৰ লগত পাগলী হ'ব লাগে গৰুটো পুহিলেও ভাল
অ সেইটো ভাল গৰুটোো মানে কি তুমি দানা খিনি দিলা হেৰিলা এতিয়া বৰষুণ দিলেও আপত্ত নাই খ বাকি বাকিিব এনেকে ঘাঁহ পানী তেনেকে দিতিয়া ছাগলী তোমাৰ ডেইলি একে হেৰিয়ে লাগিয়ে থাকিব লাগে
ছাগলীজনীতো একেবাৰে বৰষুণ নহ গলে
পাই থাকিব আৰু তেতিয়া মোৰ আকৌ এতিয়া চাৰিজনী হৈছে অসুবিধা হৈছে তথাপি সেয়া সে কৈছিলো মাকৈয় চাইলেছ বনাম বুলি পেলাই তাৰ পাছত এইয়া নহয় এই হেৰি চাপৰ দি পেলাই তেনেকে এ মাকৈ মাকৈ মানে হেৰি ওখ বোলে অলপ সে গুটি লাগিব মানে পুৰত হ'ব নালাগে কুমলীয়াাতে
আহ
তেতিয়া মানে হেৰি কৰিব লাগে আৰু কাটি পলে ধুনীয়াকে বনাই থৈ চাইলেচ বুলি কয় উলিয়াই কৈ পেলাই চাপৰৰ লগত নহলে ৰাইচ কলেচৰ লগত সেনেকে খুৱাব পাৰে সেইটোয়ে কৈছিলো কিন্তু এতিয়া ক থাকিবহে নাপালো পুৰত হৈ গলগৈ এ ইও তাতে আমনি ক থাকে আৰু অকণ ডাঙৰ হ'লে সেইখিনি যত্ন ল'ব লাগিব আৰু বোলো
আহিব
তাকে ভাবিছো ডাঙৰ হলে গোটেই খিনি কৰিব লাগিব সাপ আৰু এনেকে
উম পাৰিব অলপ বুজি পোৱা হলে দেজীও ডাঙৰ হৈ আহিব ধৰিব ৰাখিব পাৰিব নহয়
উম উম উম এতিয়া সেই কাপোৰ চিলা কামটো কালি আ ৰু দুজনীয়ে দুযোৰ দি থৈ গৈছে চিলাবলে মই বোলো নিচিলাওয়ে বুলি ভাবিছিলো আ বেলেগে চিলা পচন্দে নালাগে মোৰ আৰু তুমি চিলালে ভাল লাগে বুলি জোৰ জবৰ্তি কৰি কালি দুযো দি থৈছে
তথাপিও হাত খৰচটো ওলাব
উম উম
বাচ্ছাটো ৰখাতটো কঠিন নহয় হয়। তাকো ৰাখি থাকিব লাগে নহয় দিগদাৰো হয়।
উম উম
দিয়ক অ খাওঁৱে দিয়ক। হ'ব দিয়ক ন অ অ হ'ব দিয়ক। উ